হেল্ল'
হেল্ল, কি কৰিছা?
এনেই আছোঁ, তুমি কোৱা
আছো এনেই মইও, ভাত খালা?
খালো খালো, তুমি খালা?
খালো, মাহঁতে কি কৰিছে?
মাহঁতে আছে মই ক্লাছত আছে।
কি ক্লাছ কৰি আছা?
মই এইবাৰ ছেকেণ্ড য়াৰ চাইন্চৰ‌ এতিয়া ব্ৰেক টাইম। কলেজত আছো, অঁ তুমি ক'ত আছা?
মই ঘৰতে আছো, তুমিও চেকেণ্ড ইয়াৰ নেকি?
অঁ, তুমিওঁ নেকি? অঁ ক'ত অঁ চাইঞ্চৰ তুমি?
মই আৰ্টচৰ।
আচ্ছা ক'ত পঢ়ি আছা?
মই আছাম ভেলি তুমি?
আচ্ছা মই এই পাণ্ডু দিন দিয়াত।
অ আচ্ছা বা
ভালেই ভালেই। তোমাৰ খবৰ কোৱা?
পাৰ হল ভালনে নেকি?
ভালেই আৰু।
অঁ, বাকী কতো যোৱাৰ প্লেন বনোৱা নাই নেকি আজি?
প্লেন বনোৱা নাই বাৰু? যাম চাগে সন্ধিয়া মানে অকনমান ওলাই মেলি।
অঁ টিউচন লৈছা নাই?
টিউশচন এতিয়া পি ডব্লিউ জইন কৰিছোঁ।
অঁ, তোমাৰ কি কি চাবজেক্ট লৈছা?
মই পি চি এম ডি।।
পি চে এম দি আচ্ছা ঠিকে আছে, এক্সাম কেতিয়াৰ পৰা টুৱেন্টি টু ন এক্সাম।
অঁ টুৱেণ্টি টু।
পঢ়া হৈছে নাই?
পঢ়া চলিছে আৰু ইমান ভালকেও হোৱা নাই, মনে নবহে দেখোন।
অঁ সচাকে মই পঢ়াৰ টাইমতটো মানে হলেই কিবা কিবি ধৰক
অলি অঁ আৰু এফালে ফোনটো থাকে ফোনটো চাইডত থাকে। পঢ়িব কিতাপ উলাও, ফোন চাবলে লাগি যাওঁ ৰিলচ স্কৰ্ল কৰিবলে।
হে আইফোনটো থাকিলে পঢ়া চহা এক একো নহয় আৰু, ফোনে ফোনে বৰবাদ কৰি দিছে।
তাকে কি যে হ'ব কেনেকে ফাইনেল দিম জানো ফেইলেই কৰিম নেকি।
তাকেই মইও ভাবিছো ভালকে পাছটো কৰিলেই হ'ল আৰু তাৰ চিন্তা নাই কি কৰিম বুলি ভাবিছা হায়াৰ ছেকেণ্ডাৰী দিয়াৰ পিছত?
হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত মই চি ডাব্লিউ দিম বুলি ভাবিছোঁ আৰু যদি তাত মানে চি ডাব্লিউ কাৰণে ক'চিঙো কৰি থাকিম আৰু ডিগ্ৰীও কৰি থাকিম বুলি ভাবিছোঁ তেজপুৰত।
অঁ তোমাৰ তেজপুৰত নহয় নেকি ঘৰ? মই অঁ অঁ মই এ পি এছ চি কৰিম বুলি ভাবিছো, হায়াৰ চেকেণ্ডেৰী পাছ কৰিই ডিগ্ৰী কমপ্লিট কৰো।
অঁ অঁ, তোমাৰ ঘৰ এনেই ক'ত?
মোৰ তেজপুৰত।
আচ্ছা ভালেই হ'ব তেতিয়াহলে তোমাৰ ওচৰতে হব, লগ পাম। অঁ হা।
কম্পিউটাৰ শিকিছা?
কম্পিউটাৰ নাই শিকা শিকিম বুলি ভাবিছোহে মানে টাইমটো নিমিলে মোৰ, কলেজৰ ক্লাছ কৰি চাৰে পাচটা পৰা আকৌ পি ডব্লিউ ক্লাছো থাকে।
একেই, মোৰো মানে মই কম্পিউটাৰটো ল'লো এবছৰীয়া কৰ্চটো। তাৰপিছত মানে মই স্কুলৰ পৰা আহি পেলাই আকৌ টিউশ্যন গুচি যোৱা হয়, তাৰ পিছত টিউশ্যনৰ পৰা আহি পেলাই পঢ়িবলৈ হয়। আৰু ধৰিল সাত টা বজাৰ পৰা কম্পউটাৰ টাইমটো ল'ব‌ পাৰি। আৰু তাতে আমাৰ তেজপুৰ টাউনো অলপ দূৰ হয় ন, আম ইয়াৰ পৰা। তাৰপিছত টাইমে নিমিলা হৈ যায়। সেইটো কাৰণে মই কম্পিউটাৰটোলৈ যোৱাই হোৱা নাই। মানে মোৰ এইবাৰ নাই কম্পিউটাৰ কৰ্চ কমপ্লিট হৈ গ'ল হয় আগষ্টত মানে মোৰ। তাৰপিছত যোৱাই হোৱা নাই। এনেই হায়াৰ ছেকেণ্ডৰীৰ পাছত ল'লেহে লাভ হয়।
লাভ হয়। এই চামাৰ ভেকেশ্যনত কৰি ল'ম চাগে।
অ' এমাহত কৰ্চ কমপ্লিট হ'ব জানো নহ'বতো?
জানো এনেকে ক যাক আহে নহয় আকৌ।
অ' কৰ্চৰ হেৰি থাকে। মোৰ এবছৰীয়া মই এডি চি এ লৈছিলো, তাতে ধৰা তেলি চেলি চব আছিলে। এনেও মানে কম্পিউটাৰ কৰ্চটো ল'লে চব ধৰণৰ কৰিব পৰাটো ল'ব লাগে আৰু। আৰু আজিকালি লাভ আছে ন। 'এ আই' টো ওলাইছে, সেইটো জানো কৰিব পাৰে এমহীয়া ক'ৰ্চ।
বহুত হেল্পো হয় এ আই থোৰেদিও।
আজিৰ দিনত এ আই টো চলে ন বেছিকে? তুমি এ আই টো ল'লে বহুত সুবিধা হয়।
বহুত সুবিধা হয় অ'। ওচৰতে আছে বাৰু কম্পিউটাৰ ক্লাছেছ। কিন্তু কি জানানে? ভাগৰে লাগি যায়।
অ' মানে হেনো টাইমটো মিলাব নোৱাৰে। এই হাই কেণ্ডেৰী পাছত কৰিলেহে বেছি সুবিধা হ'ব, মই ভাবিছো অ' মই ভাবিছো এতিয়া বে গ লৈ লওঁ, তাৰ পাছত হাযই ছেকেণ্ডেৰী পাছৰ ধৰনে আকৌ কৰিম আৰু।
উম, তাকে। নিমিলে চবফালে নিমিলে।
অ' বাকী তেজপুৰত আহিছা নে নাই?
তেজপুৰ অঁ গৈছোঁ বাৰু। জেঠাইৰ ঘৰ আছে আমাৰ তেজপুৰত।
তেজপুৰতে নেকি?
তেজপুৰতে অ'।
অ' আচ্ছা।
বাকী কোৱা? বাকী চাৰিটাত ছুটি হ'ব।
চাৰিটাত অ' চাৰিটাত আহি পেলাই চাগে এক্সষ্ট্ৰা, অ' তোমালোকৰ কলেজ কেইটাৰপা ষ্টাৰ্ট ক্লাছ কেইটাৰপা থাকে তোমাৰ?
নটা পৰাই হয়। এতিয়া ব্ৰেক আছে এঘণ্টা। তাৰ পিছত আকৌ আমাৰ আকৌ এক্সট্ৰা ক্লাছডালো লয় মানে।
অ' আমাৰো এক্সট্ৰা ক্লাছ হৈ আছে। মানে আমাৰ কি হয় আমাৰ চানডেটো ন চানডেও মানে এক্সট্ৰ ক্লাছ কৰাৰ কাৰণে মাতি দিয়ে কৰ্চ কমপ্লিট নহয় বুলায়ে। তুমি যদি কম্পিউটাৰ কৰ্চটো যদি কৰিম বুলি ভাবা, তেতিয়া ধৰিল তুমি তেজপুৰত যদি আহা ইয়াতে ভন্টিজ বুলি এখন আছে, তাতে তুমি কৰ্চটো ল'লে মানে সেইখন বহুত ভাল বুলি কয় আৰু চবে, মই তাতে লৈছিলো। কিন্তু মোৰ বাৰু কৰ্চ কমপ্লিট হোৱা নাই। তুমি তাতে ল'ব পাৰা।
তাতে লগ পাম, লগ পাম আৰু তোমাক।
অ' লগ পাম লগ পাম। বা
বাকী ভাত পানী খালানে নাই?
ভাত খালো, খাই পেলাই যাষ্ট বহি পেলাই তোমাৰ লগত কথা পাতি আছো। মাঁ হ'ত আছে, মাহ'ত ভিতৰতে টিভি চাই আছে।
উম, ঘৰত কোন কোন আছে?
ঘৰত মোৰ মা মই দেতা।
অ' মোৰো মা মই দেউতা বা আছিলে মানে জুলাইত এক বছৰ হব বিয়া হ'ল।
অ' এতিয়া মানে তোমালোক তিন তাই আছা? তোমাৰ ঘৰ কি বিশ্বনাথ চাৰিআলিত নেকি?
বিশ্বনাথ চাইআলি ত অ'
অ ' কেতিয়াবা নিবা তোমালোকৰ ঘৰতো।
অ' আহিবা আকৌ আহিবা আকৌ মইতো যামেই কেইদিনমান পাছত।
অ', আহি মানে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত আহি পেলে নে এ, আহিবা তাৰ আগতে?
নাই, হাই ছেকেণ্ডেৰীটো পাছ কৰি লওঁ তাৰ পিছত যাম।
অ', তাৰ পাছত আহিলে ভালেই হ'ব দে। ইয়াতে থাকি ল'বা নেকি?
অ', ইয়াতে, তাতে ৰুম ল'ম মানে।
অ', বেলেগৰ পোৱালি আমাৰ তেজপুৰত থাকিব আহে, আকৌ তেজপুৰৰ পোৱালিবোৰ বেলেগত পঢ়িবলৈ যায়।
অ', তাকে। ৰুম- চুম বিলাক আছে নাই তোমালোকৰ সেইফালে?
আছে, পাই মানে ইমানো ভাল নহয় আৰু।
উ, পিজি-চিজি বিলাকো
পি জিটো ভাল হয় দেই, কিন্তু তাৰ মানে হেৰিটো বেছি, পইচাটো অলপ বেছিকে লয় কিন্তু কি হয় ভাল হয় আৰু পি জিটো।
অ', অ', অ'।
মই ভাবিছো মই তেজ, মানে ধৰি লোৱা মই পাছ কৰো তেতিয়া চাগে মই তেজপুৰত নলও বাৰু মই এনেকে বেলেগ। যদি কটনত যদি চিত পাও তাতে ল'ম, নহলে ইউনিভাৰ্চিটিত যাম চাগে। তেজ পুৰত ন, মানে তেজপুৰতে থকা ন, ইমান বছৰ সেইটোকাৰণে তেজপুৰত থাকিবলে মনতটো নাই। ওলাই যাবলে অ', এতিয়াতো ত' ঘৰ, স্কুল, টিউশন সেয়াই ন! সেইকাৰণে আৰু সদায় ধৰি লোৱা ডেইলি ধৰণৰ এয়া অহা যোৱায়ে হৈ থাকে ত', ক'ৰবাত ফুৰিব যাবও মন যায় আৰু টাইমে নিমি
তাকে, কতো প্লেন নাই এতিয়া চামাৰ ভেকেচনত যোৱা?
আছে, মামাহতৰ ঘৰত যাম গুৱাহাটী। তাতে বা আকৌ কি হয়, প্ৰজেক আছে, প্ৰেক্টিকেল আছেই।
তাকে, সেইগাল দিবই।
সেইখনৰ কাৰণেটো কতোতে যাব নোৱাৰা হৈ গৈছো। তুমি নোযোৱা কতো?
ক'তো যাবলে মানে ক্লাছ বন্ধ নাথাকিব নহয়, আমাৰ আকৌ পিডাব্লিউ
বন্ধত অ', জুলাইত বন্ধ নিদিব নিকি, চামাৰ ভেকেচন?
চামাৰ ভেকেচন কলেজৰ পৰা দিলেও এ, অনলাইন ক্লাছ বিলাক নিদিয়ে নহয়, দুদিনমানহে দিব।
অ', সেইটো হয়। বাকী তোমালোকৰ ক-কলেজৰ পৰা ক'বাত ফুৰাব নিয়ে নে?
কলেজৰ পৰা নিয়ে বাৰু দেই।
পোৰণ নিছে, ক'ত-ক'ত নিছে?
এবাৰ ই এগ্ৰিকালচাৰ নিছিলে, তাৰপিছত গুৱাহাটী কামাখ্যা নিছিলে আৰু এইবাৰ আকৌ নিব বুলি শুনি আছ জুলাইত।
পইচা তোলে নেকি?
পইচা মানে এ, হাত খৰচটো লয় আৰু এনেই ক'বাত যদি সি-সেইটো চাইডৰ পৰা ইনভাইট কয়ে তেতিয়াহ'লে সিহঁতে ইনভেষ্ট কৰে পইচা, আমাক খালি লৈ যায়।
অ', থকাকে নিয়ে?
থকাকে, থকাকে যোৱা নাই বাৰু দেই আজিলৈকে।
মানে এনেকা, দূৰৰ জেগাত নিয়া নাই মানে, অৰুণাচল, শ্বিলং?
অ', সেইটো চাইডে আগৰ বেট্ছ বিলাকো নিছিলে। মোৰ অহা ধৰা এতিয়া দুবছৰ হ'বহে। আগতে নিছিলে। নতুনকে এডমিচন লৈছো। অ'। বেলেগত আছিলোঁ মই আগতে।
আমাৰো তেনেকে মানে ফুৰাব নিয়ে ন! আগতে অ', ইয়াৰ আগৰবাৰ মানে অৰুণাচল নিছিলে, ত তেনেকোৱা ৰুম-চুম ভাড়া কৰি পেলাই তেনেকে থকাকে নিয়ে আৰু, মানে পইচা-পাতি আমাৰ পৰাই উঠা য়, সেইটো জানো আমাৰ নিজৰ খৰচত নিয়ে ন, ধৰি লোৱা, নিজে ষ্টুডেন্ট বোৰ যাম বুলি কয়, এবাৰ তাতে আ ত', দাৰ্জিলিং নিম বুলি কৈছে।
অ'।
তে দাৰ্জিলিংত নিওঁতে আকৌ কী ফাইভ হান্দ্ৰেড নে কিমান জানো তেনেকে খুলিব চাগে?
অ', এ তেতিয়া লৈ তুলিবই লাগিব ইমান দূৰৰ কথা যিহেতুকে।
অ', তুলি আকৌ তাতে ৰুমো ল'ব অ', ট্ৰেইনত নিব দুদিন থকা কে নিব যে সেইটো কাৰণে পইচাটো তুলিবই লাগিব আৰু।
দিবই লাগিব অ'। যাব, নেক্সট ক্লাছ আ কি কৈছা?
তোমাৰ ক্লাছ কেতিয়া আছে আকৌ এতিয়া?
মোৰ এতিয়া আছে তোমাৰ দুটা পা আছে।
অ', ঘৰ কেইতাত পোৱাহি তুমি?
ঘৰ মই পাওঁগে চাৰে চাৰিটা মান বজাত এ, বেছি দূৰ নহয় মানে ঘৰৰ পৰা।
উচ মানে তুমি ঘৰ-ঘৰত থাকা নে ৰুম লৈছা?
উম, উম, অ'।
ঘৰতে থাকা?
ঘৰতে থাকো মই মানে ঘৰৰ পৰা মানে বেছি দূৰ নহয় মানে, চেণ্টাৰটোতহে।
অ', খোজকাঢ়ি অহা যোৱা কৰা?
খোজ কাঢ়ি অহা যোৱা কৰো অ', কেতিয়াবা টমটমত আহো, মানে খোজকাঢ়ি ইচ্ছা কৰিলে খোজ কাঢ়ি আহিব পাৰি আৰু।
অ', কেতিয়াবা কলেজত থাকি চাগে ব'ৰো ন' অ', কিচ স্কুল নাথাকিলেতো কেতিয়াবা ব'ৰো লাগে ন' কলেজ স্কুল নাথাকিলে?
কলেজত থাকিলেও বৰ লাগে। ঘৰত থাকিলেও বৰ লাগে।
ভয় লাগে সঁচাকে কেতিয়াবা মানেএনেকা হৈযে মোবাইলটো চাবলৈ মন নাযায়, কেতিয়াবা ওলাইও যাবলৈ মন ঘৰ পাওঁ যাবলে- তেনেকা মোৰটো কেতিয়াবা মই, ইনষ্টা আছে নে নাই?
আছে।
দিয়া ফলো কৰিম দিয়া তোমাক পাছতকে মই।
অ' অ' কৰিবা অ'।
কৰিম দিয়া। কিন্তু সঁচাকে, একো কৰিবলৈ মন নাযায় ক- ক'বাত মানে যাবলৈ মন গ'লেওচোন তই ঘৰৰ পা যাব নিদিয়ে, তেনেকা হয় ন'।
অ' আ তাকো আমাক ঘৰৰ পা ঘপক্কে নিদিয়ে নহয় যাবলে।
অ' তুমি ৰাত অ সেইটোৱে তুমি ৰাতি ফ্ৰী থাকা নে নাই?
ৰাতি ফ্ৰী থাকোঁ বাৰু। মানে পঢ়া-চঢ়া হোৱাৰ পিছত ৰাতিডাল এনেই থাকোঁ আৰু।
কেইটামানৰ পা কেইটামানৰ পা ফ্ৰী থাকা?
অ', মই তোমাৰ অ' - উম, চাৰে এঘাৰটামান বজাৰ পৰা ফ্ৰী থাকো আৰু।
অ', এনে তুমি পঢ়াৰ টাইম-টেবুল বনাইছা নে এনে তোমাৰ নিজৰ মতেই পঢ়া?
নাই মোৰ টাইম-টেবুল থাকিলে মোৰ বহুত খেলিমেলি হৈ যায়। মই নিজে, মই নিজে যোনটো মানে ভাবোঁ যে আজি এইটো- পঢ়িম, সেইটো মই উলাই পেলাই পঢ়ো।
সেইটোয়ে ঠিক আছে। ধৰা নিজৰ মতে টাইমটো বা ধৰি ল' কেতিয়াবা স - তুক প্ৰব্লেম আহি যায় ন' খেলিমেলি হৈ যায়। এইটো কাৰণে নিজৰ মতে, মইয়ো নিজৰ মতে কওঁ, যিটো চাবজেক্ট- এ মন যায়। আৰু যিটো টাইমত ফ্ৰী থাকোঁ তেতিয়াই যেনিবা পঢ়ি লওঁ-কৰি লওঁ তেনেকা হয় আৰু।
সেইটোৱে। ম'বাইল দালে খাই দিছে জানা।
অহ, সঁচাকে। ম'বাইলে মানে ধ্বংস কৰি দিব আৰু কেতিয়াবা।
অ' অ'
অ', ঠিক আছে দিয়া। তুমি ক্লাছ কৰিবা আৰু যেতিয়া সন্ধিয়া ফ্ৰী থাকা যদি কবা, ক'ল কৰিম তোমাক?
অহ, অ' ঠিক আছে, অ' ঠিক আছে। উম, উম, বাই, বাই।